হেল্ল' হেল্ল'
হা কি কৰি আছ
বিকু এয়া বহি আছো তুমি
এ এনেই পহি আছো মই কিবা খালা নে
খোৱা খালো টোমি খালা
অ মাত্ৰ খালো কি কৰি এইয়া খালো চা পিছত আহ পপ আৰু এয়া পাপৰ তুমি
মই খাই পচা খাইছো
অ পিছে আজি কি ৰা আহ ৰান্ধি আছা
এতিয়ালৈকে বনোৱা নাই বনাম হে পাছত
অ কালি কি বনাইছিলা
হজি
আহ আজি
দুপৰীয়া আলু পাপৰ দি চব্জি বনাইছোঁ আৰু ঢেঁকী শাক বনাইছিলোঁ উম
পিছত এতিয়া মই মই বনাইছিলো লয় দিম তাৰ পিছত তাৰপিছত এয়া আলু চবজি এইবিলাকে তাৰ পিছত কৰবাত ফুৰিব যাবানে ব'লা কালি কতবাত ফুৰিব যাও
ব'লা আহিবা তেতিয়া হ'লে
আহ
তাৰ পিছত
তাৰপিছত কৱাহ
এ আহ
হেল্ল', অহ ', চলি আছে। লাইফতটো মানে যেনে তেনে চলি আছে আৰু। তাৰপিছত কালি ইফালে মেলা হৈছে ন?
তোমাৰ খবৰ ভাল নে?
অহ ', ভাল এইফালে মেলা হৈছে জানানে? মেলাত ইমান ধুনীয়া - ধুনীয়া কাপোৰ কানি উঠিছে তাৰপিছত এই নাগৰদল।